গ
মই তোমাৰো কোৱা নাই তুমি মোৰ মাতটো শুনিছা তুমি মোৰ মাতটো শুনিছা নাই? হা আৰু অ' এতিয়া অহা হেন কৰিছিলে। কোৱাচোন অ' এতিয়া শুনিছো।
তোক মানে
অ' এতিয়া শুনিছো অকমান আহিছে।
অ' কাট লৈ কৰিব লাগিব কাটি।
নাই নাই এতিয়া শুনিছো ভালকে শুনিছো।
অ' শুনিছো শুনিছো অ' মই শুনিছো।
অ'
অ' মানে অ' অ' অ' আছো এই ঘৰতে আছো আজি মানে বিহুৰ বিষয়ক লৈ অকমান আলোচনা কৰিম ভাবিছিলোঁ‌। বিহুত উৎসৱ পাৰ্বণৰ বিষয়ে
অ অ অ পাৰিবা দিয়া কোৱা
আহ মানে আমাৰ যিহেতু বিহু হৈছে জাতীয় উৎসৱ বিহু তিনিটাৰ ভিতৰত আহ তোমাৰ প্ৰিয় বিহু কোনটো আটাইতকৈ
মোৰ প্ৰিয় বিহু আটাইতকৈ মই বহাগ বিহুতটো ভাল পাওঁ বহাগ বিহু আহিলে ভাল লাগে আৰু বহাগ বিহুতত কথাবিলাক মনত পৰে যে
হয় হয় বহাগ বিহুত হুঁচৰি মৰা হৈছিল নে গাঁৱত থাকোতে
উম আমি গাৱত থাকোতে সৰুতে কিমান হুচৰি গালো হুচৰি গাই কি হুচৰি মাৰিব যাওঁ তে লগৰ লগৰ সমনীয়াৰ লগত হুচৰি এইমাৰীয়া
হয় হয় ঘৰে ঘৰে পইচা তোলা বা এনেকে চাউল আদি তোলাৰো নিয়ম আছে নহয়
অ আমাৰ ফালে চাউল তোলা ন ঘৰে ঘৰে হুঁচৰি গালে আমি হেৰি আমাক পইচা দিয়ে আৰু।
হয়
চাই দি মানে আমি গোটেই খিনি মিলি ল'ৰা ছোৱালী চ চবে মিলি আমি একেলগে আমি হেৰি খাওঁ। এই খানা এটা খাও আৰু মিলি জুলি
অ অ অ ঠিকে হয় তাৰপিছত আকৌ এ পিঠা বা লাৰু ঘৰত প্ৰস্তুত কৰা হয়
অ অ আমাৰ আৰু পিঠা লাৰু চিৰা দৈ সেইবিলাকতো বহাগ বিহুত থাকেই আমি যিহেতু অসমীয়া মানুহ আমাৰ ঘৰত আৰু চিৰা দৈ লাৰু পিঠা নাৰিকলৰ লাৰু বনাওঁ তুলা লা আৰু
তোমালোকৰ ঘৰত গাঁৱৰ ঘৰত ঢেঁকী আছে নে
আমি ঢেঁকীটো
হয় হয় ঢেঁকীত খুন্দা পিঠাৰ সোৱাদেই বেলেগ আৰু
উম উম তুমি আহিবাচোন
অ হয় হয় অ ৰঙালী বিহু বিহুৰ আহ তাৰ পাছতে আকৌ এই ভোগালী বিহুৰ সময়ত কেনেকুৱা অভিজ্ঞতা ভোগালী বিহুৰ অহ তোমালোকৰ ফালে ভেলাঘৰ কয় নে মেজি কয়
অ আমাৰ ফালে মেজিক কয় ভেলাঘৰ নকয় আমি হেৰি অ যে এই আপাৰ চামহে লখিমপুৰতহে মোৰ ঘৰ অহ
হয় হয় এ এই ভেলা মেজিত তোমালোকে মেজি প্ৰস্তুতি কৰাৰ সেই উৰুকাৰ নিশা আহ ৰাইজ সকলো ৰাইজে মিলি একেলগে ভোজ ভাত খোৱাৰ নিয়ম আছে নহয়
আছে আছে আছে আমাৰ ভোজ ভাত খোৱা একেলগে নিয়ম আছে আমি আগৰ পৰাই আমাৰ সৰুৰ পৰা আমাৰ দেউতাহঁত খুড়াহত আমাৰ ওচৰ চুবুৰীয়া বৰ দেউতা এইবিলাক চব মিলি জুলি আমি উম মেজি বনাও বনাই লৈ আমি একেলগে মানে ভোজ ভাত খাওঁ আৰু হা আমাৰ ফালে হাঁহটো বেছি চলে হাহ‍ঁ
অ অ হয় এ উৰুকাৰ নিশা যি মানে মানে মানুহৰ ঘৰে ঘৰে লাও কোমোৰা জেওৰা চুৰি, কৰাৰ নিয়ম আছে তোমালোকেও অভিজ্ঞতা আছে। আছে নহয়।
অ আছে আছে ই নকবা আৰু সেইবিলাক আমি ঘৰে ঘৰে গৈ যে ওলকবি, বন্ধাকবি, সেইবিলাক চুৰ কৰো আলু, এনেকে আনো আৰু ৰাতি উৰুকা দিনা।
হয় হয় তাৰ পাছ পাছৰ দিনা সেই মেজি জ্বলোৱা পৰ্বত সকলো ৰাইজো একেলগে উপস্থিত,
উম অ পিছদিনা ৰাতিপুৱা চাৰিটামান বজাতে গা মূৰ ধুই মেলি মেজি মেজি সেৱা কৰি হেৰি জ্বলাই দিয়ে তাৰপা চবে মেজিৰ ওচৰত আৰু প্ৰসাদ বিতৰণ কৰা হয় উম সেৱা লয়।
আৰু এই যে ভোগালী বিহুত, নে মানে ৰঙালী বিহুত, এই যে ডাঙৰক যে গামোচা দি সেৱা কৰা হয় কোনটো বিহুত নে দুয়ইটা বিহুত-
দুই এতিয়া আমাৰ ব'হাগ, বিহুতো দিয়ে আৰু মাঘৰ, বিহুতো তু দিয়ে। মেলনে বহাগ বিহুত বহাগ বিহুত দিয়ে যানো অ মাঘৰ, বিহুতো দিয়ে বহাগ, বিহুতো দিয়ে সেনেকুৱা আৰু ডাঙৰক গামোচা
হয় হয় তোমাৰ ভোগালী, বিহুত প্ৰিয় পিঠা পিঠা কি? কেনেকুৱা ধৰণৰ পিঠাবোৰ প্ৰস্তুত কৰা হয়।
এ আমাতো হেৰিয় ন নাৰিকলৰ, যে হেঁচা পিঠা, কয় সেইটো তিল পিঠা, হেঁচা পিঠা নাৰিকল, লাৰু এইবিলাক খাই ভাল লাগে। আৰু বিহু সময়ত যিহেতু আমাৰ সেইটো খাই দিও
অ হয় অ আৰু এই উম কয় এইতো বাকী আৰু এই কাতি, বিহুত কেনেকুৱা ধৰণৰ নীতি নিয়মসমূহ পালন কৰা হয় কাতি বিহুত আমাৰ ফালেতো তুলসী, আৰু আকাশ বন্তি, জ্বলোৱাৰ নিয়ম আছে। আছে আমাৰ নামনি অসমৰ ফালে তোমালোকৰ ফালে কেনেকুৱা ধৰণৰ নিয়ম নীতি নিয়ম আছে মানে কাতি বিহুত।
আমাৰ তো কাতি বিহুত আমি তুলসী, ৰুওঁ, তুলসীৰ, তলত আমি সন্ধিয়া সময়ত চাকি বন্তি জ্বলাই সেৱা কৰি নাম, ' ধৰো, শৰাই দিওঁ। এনেকে আমাৰো সেইবিলাক হেৰিত অ কাতি বিহুত নিয়ম আছে আকো পথাৰত, আমি চাকি জ্বলাও। আকাশ, বন্তি আমিও জ্বলাও পথাৰত।
অ হয় হয়। তাৰপিছত আকৌ এই ব - আমাৰ মানে নামনি অসমৰ ফালে কাতি, বিহুত যিহেতু মানে আমাৰ আৰ - ভঁৰালৰ, ধান, আদি শেষ প্ৰায় শেষ হৈ যায় পথাৰত মানে ৰোপন কৰা হয় সেইবাবে বে মানে অ অভাৱ অনাতন হয় বাবে মানে কঙালী বিহু বুলিও মানে কাতি বিহুটোক বা - কোৱা হয়। আপোনালোকৰ ফালে তোমালোকৰ ফালে কঙালী, বিহু বুলি জানে নে কাতি বিহুটোক?
অ জানে জানে
হয় হয় অ যিহেতু মানে অ পথাৰ ধানবোৰ মানে কাটিবলৈ নহয়। ভঁৰালৰো ধান প্ৰায় শেষ হৈ আহে, অভাৱনাাত নহয় বাবে মানে এই কাতি বিহুত মানে অকল কেৱল তুলসীৰ তলত চাকি জ্বলাই মানে মাহ প্ৰসাদ দি এনে অনুষ্টপিয়া আকৌ কাতি বিহুত উদযাপন
অ উম অ এটা দিনতে মানে আমাৰ হেৰি কাতি বিহু মানে আমাক যে হাল বাওঁ হাল বোৱা কাৰণে আমি নাঙল ধৰা সেইদিনা আৰু মানে নাঙল ধৰা পিঠা বনাই আৰু আমাৰ কাতি বিহুৰ দিনা
হয় আকৌ এই পথাৰৰ যিবোৰ মানে শস্য আদি এইবিলাক বেয়া নহ'বৰ কাৰণে মানে আকাশ বন্তি জ্বলোৱা মানে সেৱা জনোৱা হয় আৰু যাতে পথাৰৰ শস্যবোৰ যাতে নদন বদন হয় আৰু অ মানে হয় বেয়া নহয় যাতে শস্যবোৰ তাৰ বাবে মানে আকাশ বন্তি জ্বলোৱাৰ নিয়ম আছে তোমালোকৰ গাঁৱৰ ফালে আকাশ বন্তি জ্বলাই নে?
না অ জ্বলাই জ্বলাই জ্বলাই নিয়মটো একেই আৰু কলোৰে চব চাইতে নামনি হেৰিয়া উজনি বুলি কথা নাই খালি নামতটো অকনমান বেলেগ হয় কিন্তু হেৰি খিনি একেই হয় নিয়ম খিনি যিহেতু আমি অসমীয়া মানুহ একেই নিয়ম খালী নাম তোহঁত ঠাই বিশেষে আৰু বেলেগ বেলেগ হয়
অ হয় তোমালোকৰ গাঁৱৰ ঘৰত বৰ্তমান গাইগৰু আছেনে?
অ আছে
অ অ গাই গৰুৰ পৰা অ গাই গৰুৰি হাল বোৱা নিয়মটো প্ৰায় আজিকালি
এ ক'ত কত গাই গৰুৱে হাল বায় গাই গৰুৱে হাল নাবায় নহয় তুমি নাজানা নেকি
নহয় নহয় গাই গৰুৰে আগতে নিয়ম আছিল ছিল আগতে মানে কৰিছিল
নাই নাই তুমি নাজানা তুমি নামনি নে সেইকাৰণে তুমি নাযানা, বা হালোৱা সেই যে এইটো বল গৰু বুলি কয়, কিন্তু এতিয়া আমাৰ সেইবিলাক চব উঠিলে আৰু এতিয়া আমি ট্ৰেক্টৰেদি মানে হাল বোৱাওঁ
হয় হয় আজিকালি আধুনিক প্ৰযুক্তি মানে ব্যৱহাৰ কৰা হয়। ট্ৰেক্টৰ আৰু হয় যিবোৰ কীটনাশক দ্ৰব্যবোৰ দিয়া হয়। তাৰ বাবে মানে খেতি পথাৰ আজি কালি ভাল হয় আৰু। পোকে অনিষ্ঠ নকৰে।
ওম ওম। তোমালোকৰ হেৰি অ তুমি এতিয়া কি ঘৰতে আছা নে? ত
অ' হয় মই বৰ্তমান ঘৰতে আছো এই আৰু এই তিনিটা বিহুৰ ভিতৰত যদি মই তোমাৰ সুদু প্ৰিয় বিহু কোনটো ৰঙালী ভোগালী কঙালী
মোৰ প্ৰিয় বিহু বহাগহটো মই বেছি। মোৰ বেছি ভাল লাগে বহাগ বিহুতটো বহাগ বিহুতত আমি যে ৰং ধেমালি। কৰিব পাওঁ।
হয় হয় এই তোমালোকৰ ৰালী ৰঙালী বিহুৰ সময়ত খেল ধেমালি হয়নে
অ' হয় গাঁৱতে সৰু সৰু ল'ৰা ছোৱালী বিলাকে মানে পাতে আৰু
হয় হয় হয়
উম
অ' খুব ভাল লাগে আৰু ৰঙালী বিহুৰ সময়ত। আমাৰ মানে এ নামনি অসমৰ ফালে এই আহ দেখিছো মানে কলগছত এনেকে তেল সানি দিয়ে তাতে মানে বগোৱা আৰু ওপৰত মানে এ হাঁহ তটা থোৱা বা মুৰ্গী এনেকে থোৱা হয়। সেইটো মানে এনেকৈ আনে আৰু এইবোৰ বিভিন্ন ধৰণৰ ৰং ধেমালি। এৰ তামোচা ফূুৰ্তি আদি কৰা হয় বিভিন্ন ধৰণৰ খেল আছে পিছত মই এ শুনিছো মানে দেখিছো আৰু উজনি অসমৰ ফালে কণী যুঁজ হয় কণী যুঁজৰ খেল খেলা হয় এই ৰঙালী বিহুৰ সময়তে হয় নে ভোগালী বিহুৰ সময়ত হয়।
সেইটো হেৰি এ ভোগালী বিহুৰ সময়ত হয়।
অ' অ' অ'।
তোমালোকৰ কলগছৰ খেলাটো আমাৰ আমাৰ ফালে নচলে
অ হয় হয় মানে বিভিন্ন ঠাই ভেদে বেলেগ বেলেগ আৰু এইবোৰ বিভিন্ন ৰীতি নীতি বৈশিষ্টয় অকমান মানে মানুহৰ আহ আমাৰ ধৰা আমাৰ ফালে যদি নামনি অসমৰ ফালে যদি অকমান বেলেগ ধৰণে কোৱা হয় কিন্ত উজনি অসম। অসমৰ ফালে এটা শব্দ বেলেগ হ' কিন্তু বস্তুতটো মানে একেটাই আৰু অ' হয় নহলে আজিলৈ আমি আমাৰ এই আলোচনা আজি ইমানত। আমি অন্ত কৰো পাছলৈ আমি আৰু বিস্তৃতভাৱে আলোচনা আগবঢ়াম। আজি আটাই আহাৰ সামৰিছোঁ।
হ'ব দিয়া।
হয় হয় ঠিক আছে ধন্যবাদ।
ধন্যবাদ।